হেল্ল'?
উম।
কি কৰিছা?
বজাৰলৈ গৈ আছো ৰবা বজাৰ কৰিবলৈ।
ফোন কৰিছা তুমি আৰু মই কম।
নাই নাই এনে কলো। এ বজাৰলৈ গৈ আছো অফিচৰ পৰা আহিলো অকনমান দেৰি হ'ল আহোঁতে।
কিয় দেৰি হল?
আজি সোমবাৰ ন সোমবাৰে আমাৰ টাৰ্গেট থাকে।
আচ্ছা আচ্ছা।
এক কৌটিমান থাকে টাৰ্গেট লোনৰ লোনৰ এক কৌটিমান দিয়ে।
এ এক কুটি?
অ', পোন্ধৰ লাখ মান কৰিব পাৰিলে টেনশচন নাই একো নকয়। দহ পোন্ধৰ লাখ ষোল্ল লাখ কৰি দিছো আজি।
এ এনেকে হেৰি কৰিলে বৰ প্ৰব্লেম হয় ন টাৰ্গেট কৰিলে।
প্ৰবলেম মানে কি চা তোক মই কথা এটা কওঁ। চৰি হা আপোনাৰ তোমাক কথা এটা কও মানে কি উম, টাৰগেট দিয়াত দিবয়ে কিন্তু কথাটো হ'ল কি যে টাৰ্গেট কেতিয়াবা হৈ যায় কেতিয়াবা নহয়। নোৱাৰাদিনা আৰু অলপ কথা শুনাব সেই বুলি তোমাক উলিয়াই দিবতো নোৱাৰে ন ক'ব লে কৰা নাই এতিয়ালৈকে কৰা কৰা সোনকাল কৰা সোনকাল কৰা কাষ্টমাৰ কল কৰা কিবা কৰা। সেনেকে থাকিব আৰু অলপ হে মানে খুচৰি থাকিব পিছফালৰ পৰা থাকক কি আছে গুৰুত্ব নিদিও। ত' আজি কালি নহ'লে শুনাব কথা আৰু হোৱা দিনাখন তাৰিফ কৰিব ন সেয়ে আৰু।
এনেও চলেই ন মানে জব এটা কৰিবলৈ যাওঁতে কথাও শুনিব লাগিব।
উম। আৰু আমি নুশুনো ন' আমাৰ মেনেজাৰে শুনে আৰু মেনেজাৰ শুনাব নোৱাৰে ন মেনেজাৰ আহি আমাক কব অমোক ক'লে তমোক ক'লে ধুই দিছে ধুই দিছে মেনেজাৰৰ পৰা ধুই থাকে। দুঘণ্ট মূৰে মূৰে ভীচি যদি টাৰৰ্গেট হোৱা নাই যদি বোলে লোন হৈ আছে তেতিয়হলে ক'ল নকৰে মেনেজাৰক ধৰি ল আমাৰ ব্ৰান্সত হৈ আছে আজি ম মেনেজাৰৰ কল চল একো কৰা নাই বেলেগ ব্ৰাঞ্চ বিলাকক পুৰা ধুইছে আজি।
আচ্ছা।
আজি ৰাতিপুৱাৰ পৰা ইমান কাষ্টমাৰ তাত আৰু ৰাতিপুৱা নাৰেংগীত লাইন নাথাকে ইমান প্ৰব্লেম দিছে লাইনটোৱে।
আচ্ছা আচ্ছা।
উম, সেয়াা আৰু মাহৰ ফাৰচ ন এতিয়া। অকমান কষ্ট হব, দুদিনমান দেৰি হ'ব। এতিয়াৰ পৰা যদি টাৰ্গেট হৈ যায়, তেতিয়া টেনচন নাই, মাহৰ লাষ্টত অলপ আৰাম কৰিব পাৰিম। নহ'লে আৰু মাহৰ লাষ্টত
গোটেই মাহটোৰ টাৰ্গেট কিমান থাকে?
মাহটো টাৰ্গেট মই চাই কিনে কৈ আছোঁ, একজেক্ট মনত নাথাকে। আমাৰ বহুত কিবাগানি থাকে মানে ধৰি লোৱা আমাৰ নতুন লোন। নতুন লোনটো নতুন লোৱাটো কে আই চি বুলি কয় মানে কে আই চি কৰিব লাগে। কে ৱই চি তাৰ নাইটি এইট লাখ, অকল কে আই চি এ নাইটি এইট লাখ। কৰিব লাগিব বা, ফিফটি পাৰ্চেণ্ট হ'লেও কৰিব লাগিব। তাৰ আধা তাৰপিছত জিয়েল বুলি কয় এইটো মানে কি ধৰি লওক গল্ড লোন গল্ড লোন সেইটোত ধৰি লোৱা, সেইটোৰ আমাৰ এক কোটি সাইত্ৰিশ লাখ। টাৰগেট।
তাৰিছত উইংগেট থাকে, উইংগেট মানে যিবিলাক কাষ্টমাৰে আগতে আমাৰ তাত লোন আঁছিলে সিহঁতে ক্লছ কৰিছে এতিয়া। ক্লছ কৰি কিনে, তাৰ আকৌ আমাৰ তাত ল'ব আহিছে। মানে এইটোক উইন বেক কয় কাষ্টমাৰটোক। সেই উইনডেক আমাৰ টাৰ্গেট আছে ষাঠি লাখ। তেনেকে আৰু তাৰিছত এনলেক কয়। যিবিলাক কাৰনৰ লোন চলি থাকে, সিহঁতক আৰু লোনৰ প্ৰয়োজন হৈছে আৰু লোন ল'ব। তাৰ টাৰ্গেট আছে এক
এ সেয়াাতো তেওঁলোকে নিজৰ লোন নিজৰ মানে সোণটো থৈ মেলি লোন লয় ন?
আমাৰ তাত শেনটো থ'ব লাগে। আৰু আমাৰ তাত যি শোনো নাৰখে। মানে, ধৰি লওক হলমাৰ্ক থকা লাগিব আৰু বাইস্কটত লাগিব বা ধৰি লোৱা চৌবিছ কেৰেট।
আচ্ছা আচ্ছা কিমান চৌবিশ কেৰেট ৰাখে আৰু।
ডাইৰেটৰি ৰিজেক্ট কৰে। ওঠৰ কেৰেট। ওঠৰ কেৰেটত মানে কি মিক্স থাকে বহুত।
অ'।
সেইটো-সেইটো গ'ল ওঠৰ কেৰেট ধৰিলে, আমাৰ তাত নাৰাখে ডাইৰেক্ট বনাই ৰাখিব নোৱাৰো। আমাৰ তাত যি গল্ড ৰাখে হ'ল মাৰ্ক থাকা লাগিব, আৰু বাইছ কেৰেট বা চৌবিশ কেৰেট হ'বই লাগিব।
আচ্ছা-আচ্ছা মানে মাহে-মাহে। চে ইাৰে হেৰিটোও দিব লাগিব ইন্টাৰেষ্টটো।
অ', ইন্টাৰেষ্ট মাহে মাহে দিব লাগিব। ইন্টাৰেষ্ট কালেক্যন কৰিব লাগে আমি। ইণ্টাৰেষ্টা কালেকচনৰ টাৰ্গেট থাকে এনেুৱা। বিশ্বাস কৰা যদি, আমাৰ ইণ্টাৰেষ্ট কালেকচন কিমান হয় জানা মাহত যোৱা মাহত হৈছে ছেভেন্টি এইট লাখ ইন্টাৰেষ্টে কালেকচন। ছেভেন্টি এইট লাখ ইন্টাৰেষ্টে কাষ্টমাৰে দিছে। ত' ভাবিছা সেই ইন্টাৰেষ্টৰ পইচাৰে আমাক চেলাৰী দিব পাৰে। কিন্তু সিহঁতৰ তাতে পেট নভৰে সিহঁতৰ এক্সট্ৰাক কে আৰু বেলেগ লাগিব তেনেকুৱা নতুন লোন লাগিব। ট'টেল ক'ব গ'লে মোটামুটি আশী নব্বৈ কোটি টকাামানৰ টাৰ্গেট থাকে আৰু। কিন্তু ইমান নালাগে ফিফটি পাৰ্চেণ্ ফৰ্টি পাৰ্চণ্ট এনেকে কৰিলে হৈ যায়। সেয়য়া আৰু যিমান ভাল কৰিব পাৰে ইনচেণ্টভি আমি বেছি পাম। ইনচেণ্টিভত ফৰ্টি পাৰ্চেণ্ট মেনেজাৰে পায়। টুৱেণ্টি পাৰ্চেণ্ট ওপৰৰ অফিচাৰ বিলাকে খাই। বাকী ইপিনে থাকি গ'ল ফ'ৰ্টি পাৰ্চেণ্ট। এই ফ'ৰ্টি পাৰ্চেণ্ট
তুমি পোৱা নাই নে আজিলৈকে মানে তোমাৰ ফালৰ পৰা
কি বস্তু
ইনচেণ্টিভ
মই ইনচেন্টিভ পাব হোৱা নাই মই ইনচেন্টিভ পাবলৈ হ'লে আৰু এইটো মাহ গলে এমাহ থাকিব তাৰ পিছৰ পৰা পাম।
আচ্ছা আচ্ছা।
উম উম। বাকী কি বনাইছা আজি কি বনাইছা আজি? লোকেল মুৰ্গি।
উম উম।
কিমা মানে কণী দিয়া মুৰ্গী নে নিদিয়া মুৰ্গী?
মই কেনেকে জানো।
হয়।
মানুহটোৱেহে জানিব যোনটোয়ে দি থৈ গৈছে।
উম সেয়া আৰু প্ৰেছ প্ৰেছাৰ নোহোৱা কাম পৃথিৱীত একো নাই আছে চৰকাৰী চাকৰিটা পাবলে বাৰু প্ৰেছাৰ নাই।
উম হুম হয় বাৰু।
সকলোৰে কপালত নাথাকে ন চৰকাৰী চাকৰি।
উম হম।
উম গৰম বহুত দিছে অ'। উম।
গৰমটোতো উঠিছে সেইকাৰণে ভাবিছো জল্দি জল্দি ভাতকেইটা বনাই লওঁ।
একদম ভয়ংকৰ গৰম দিছে।
উম আমাৰ আজি আৰু এটা কুলাৰ আনিলেগে।
কোনে মাত্ৰ আৰু স্পেচিয়েলি তোমাৰ কাৰণে স্পেচিয়েলি তোমাৰ কাৰণে নিচে ন।
নহয় নহয় কালি পৰহিনাটো মই ৰাখি থলো। তাৰ পিছত এতিয়া ডাঙৰ এটা মাহীহঁতৰ ৰুমলৈ আনিলে।
আচ্ছা আচ্ছা।
উম।
এই কালি এইখন দোকানত মম' ম'ম' খাইছিলো ইমান টেষ্টি হৈছে আজিও টে সেই কাৰণে খাবমন গৈছে।
ক'ত।
এ চোপাৰ মাৰকেটত। আৰু কিবা এটা বনাইছিলে চিঙৰাৰ নিচিনাৰ ভিতৰে মানে কি। অ', ম'মত যে দিয়ে তেনেকুৱা মানে আছিলে আৰু ভিতৰত চিকেনও আছিলে কি বস্ত মই ধৰিব নোৱাৰিলো মই সধিলো এইটো কি চিঙৰা বোলে চিঙৰাৰ ভিতৰত চিকেন দিয়ে নেকি?
চিকেন চিঙৰা চাগে আজিকালি আজিকালি নতুন নতুন বনাই ন।
বনাই কিন্তু খাইছো বেয়া লগা নাই বঢ়িয়া লাগিছে খাই।
খাব মন গৈছে।
খালো প্ৰথমতে আমি মম' ম'ম' খাই উঠি খালো মই সেইটো এটা। খাই উঠি নেক্সট খ আৰু এটা খালো সেই এইটো হ'ল পানী পুৰি পানী পুৰি। কালি ধেৰ খাইছোঁ।
পানীপুৰি নাম যে কিয় ল'লা নো।
নাই এই দেখিলো আগত আছে দোকানখন সেইকাৰণে কৈ দিলো।
মোৰ এতিয়া বহুত মন গৈছে।
অ, অ, একো নাই মাংস খাব মাংসটো বনাই দিয়া।
মাংস আৰু পানী পুৰি নিমিলে ন।
জানো তুমি যে, পানী কৰি ভাল পোৱা। তুমি মানে কি ছোৱালী মানুহ পায় ভাল পোৱা কিন্তুি যে ভাল পোৱা এইটো মইো জানো। ল' প্ৰেচাৰ থাকিলে যে পানী পৰি খোৱা।
ল' প্ৰেছাৰটোলে কোনে চাই।
উম,
পানীপৰি মেইন।
মেইন সেইটোৱেই।
পানী পুৰি খোৱা টাইমত কোনোবে ভাবি থাকিব লোগিব ম মোৰ ল' প্ৰেচাৰ আছে বুলি।
অা
মইতো একেলগে ত্ৰিশ টকা চল্লিশ টকাত মা
উম, কি কোৱা ইমান খোৱা। এনেকে কেনেকে, মই নোৱাৰো বেছি মই খুব বেছি টো বিশ টকা মানৰ।
মই ন মই এনে এঘাৰত তা, একেলগত মই এঘাৰটা বাৰটা খাওঁ আৰু দোকানত।
মানে কিছুমানত ভাল হয় ভালনে খাব পাৰি আৰু কিছুমানত একদম মানে এটা ভাল নহয় আৰু। খাব পাৰি তেনেকুৱা বিলাকত আৰু বেছি খাব নোৱাৰি।
মই এনে নৰ্মেলি এঘাৰটালৈকে, এঘাৰটা বাৰটালৈকে মানে ঠিকে থাকো আৰু।
উম,
তাৰ পিছত কিন্তু ঘৰত বনালে ন। ঘৰত বনালে মোৰ টুৱেন্টি থাৰ্টি।
কেতিয়াবা তাতে বেছিও গুচ যায়।
উম,
আমি ঘৰত বনালে কম বনাব নোৱাৰো চবেই বহুত খাই।
সেইটো হয়। ঘৰত বনা
আৰু ঘৰত বনোৱাটো মানে কি হয় হেৰিত বেয়া নাথাকে ন ঘৰত বনোৱাটো মানে। চব বস্তুবিলাক ঘ, মানে ঘৰত
অ, ফ্ৰেছ হয়, কালি তাকে।
আৰু মানে বেছিকে মছলা ইউজ নকৰ কাৰণে মানে বহুত খিনি খাই দিব পাৰিম।
উম, উম, দোকানী ব বহুত বদমাচ হয়।
কিয়?
ইিহঁতে ওজনত মাংস মাৰে, নজনা মানুহক মাৰিব পাৰে। আমাৰ তোমাৰ দুদিন ধৰিছে দুদিন দুদিন পুৰা একদম আৰু মুখ চুখ কলা হৈ গৈছে এনেকে কৈছো। তাৰ পিছৰ পৰা আৰু নাই নামাৰে ডাইৰেক্ট। হম,
কি কৈছিলা?
মানে কি প্ৰথম মই অহা নাছিলোঁ মোৰ যেতিয়া গুৱাহাটীত অহা নাছিলোঁ মোৰ লগৰটো আৰু মোৰ লগৰ এটা আছিলে। সেইখন দোকানতে আমি মাংস কিনো এখন দোকানতে সদায় কিনো প্ৰথম সিহঁতে কিনিব। মাৰিলে ই ধৰি ধৰিলে এদিন ধৰি কিনে ক'লে বোলে চাওঁ চাওঁ চাওঁ বাৰ জনটো দি দিয়াচোন। এইবাৰ দিয়াতে মোটামুটি কিবা দুশ গ্ৰাম মান মাৰিছিলে তাৰপিছত কলে বোলে কি নেক্সট টাইম যদি এনেকুৱা কৰা আমি বলেগত ল'ম পইচা দি বস্তু তুলিছো বা এনেকুৱা ব্ৰজেনক কিয় মাৰিব লাগে এনকে কলে তাৰপিছত তেতিয়াৰ পৰা সিহঁতে নামাৰে আমাক তাৰপিছত সিদিনা সিহঁতৰ দোকানতে মানে কি বেলেগ এটা আছিলে সিহঁতৰ লগৰ কোনোবা আছিল চাগে সিটো আমাক নান্না মুন্না বাচ্ছা বুলি ভাবি কিনে মাৰি দিলে এশ গ্ৰাম আমিওতো অলপ এইবিলাক জানো ন কেনেকে মাৰিব পাৰে ওজন চজন মোৰ লগৰটোৱে ডাইৰেক্ট মোক চকুুৰ ইংগত দিছে প্ৰী সকে দিল মই কলো ডাইৰেক্ট কলো ধৰা তাৰপিছত সি কি কৰিলে আহ লগ লগে কলে চাও দাদা দাঙি দিয়কচোন তাৰপাছত দাঙি কিনে কৈছে এইবাৰ দি দিয়ক। দিয়া পিছত এশ গ্ৰাম মানে কি কম হৈছে তাৰপিছত কলে আপুনি এইখন যে খেলখন আমাৰ লগত কৰিলে এইখন খেল আপোনালোকৰ এই দুজন যে আৰু থাকে সিহঁতে আমাৰ লগত কেতিয়াবাই কৰিছে তেতিয়াৰ পৰা আমাৰ লগত এইবিলাক নকৰে কাৰণ আমি আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰ আৰু যদি নেক্সট টাইম এনেকোৱা কৰে আপুনি তেনে আমি বেলেগত লম তাৰপিছত মইও কলো আমি বেলেগত লম কাৰণ আমি পইছা দি বস্তু কিনিছো এনে নিব অহা নাই নহয় তেনেকে কলো কিবা কিনি তাৰপিছত মইয়ো ক'লো বে নেক্সট টাইম এইবিলাক নকৰিব কাৰন সনে কেনেকে অলপ বেলেগ একো বেয়াকে কোৱা নাই ভালকে কৈছো তাৰ পিছত সি মোক চোখ কলা হৈ একদম দাদ মই গম নাপাও এনেকে নেক্স টাইম নকৰো এনেকে কলে আমাত কৈ বয় বয়সত বহুত ডাঙৰ হ'ব সি মালোও বেয়াকে কোৱা নাই আপোনা আপুনি কৈচো তাৰপাছত সিও কৈছে হব নেক্সট টাইম নকৰোঁ দিওক অনেকে অনেকে তাৰপিছত আৰু যেতিয়া মানে কি ধৰি লও আমাক দেখেই আৰু মুখখন তলমুৱা কৰিলে লাজতে আজি আৰু সিহঁতৰ দোকানত কিনিব গৈছো সি আছে আৰু সি লগৰতো আছে যোনটো আমাক চিনি পায় ভালকে সি আজি আমাৰ চকুৰ পিনে চাবই সাহস পোৱা নাই। এয়াই আৰু ক'ত চাব সাওক হব লাজটো দি থৈ দিছো।
উম
আমি মুখেৰে ক'লে হয়। মুখেৰে কলে আৰু আচ্ছা আচ্ছা ঠিক আছে হ'ব দিয়া। অ', অ', আচ্ছা ঠিক আছে।